অ' কোৱা।
শুনিছানে?
অ' শুনিছো শুনিছো।
অ' ব্যস্ত নি বাৰু?
নাই নাই, নহয় কোৱা।
নাই, এনেই বহুত দিন কথা পাতা নাই বোলো কথা পাতো। কি কৰিছা?
অ' মই আছো এনেই। তুমি?
আছো ৰবা এনেই বিচনাতে পৰি। ভাত-পানী খালা?
ভাত-পানী মানে অ, খোৱা বুলিয়ে ক'ব লাগিব দিয়া। মানে, অলপ সন্ধিয়াকে খাই দিলো ভাত এতিয়া খোৱা নাই আৰু।
অ' অ' ঠিকেই বাৰু। নাই নাই, মই খোৱা নাই। বাকী ঘৰত ভাল?
অ' ভাল। তোমাৰ?
উম, ভাল ভাল। এ এনে তোমাক বোলো উম, ঘৰ পৰাই আহিলো। তুমি ক'ত আছা?
উম' মইয়ো ঘৰতে আছো।
এ বোলো এনেই ফোন এটা কৰো, আলোচনা এটা কৰো, কিবা এটা বিষয়ত।
ভালেই কৰিলা, অঁ ভালেই কৰিলা।
উম। এ আজিকালিৰ দিনত ধৰা আগৰ দৰে সচা বন্ধুত্ব আছে নে নাই?
অ' এইটো কিন্তু সহজ প্ৰশ্ন নহয়। মানে মই কি কম মানে এতিয়া মানে কম আছে দেই। কিন্তু আগতকৈ অলপ বেলেগ হৈ গৈছে।
আচ্ছা, সেইটো হয়। কেনেকৈ বাৰু।
চোৱা আগতে বন্ধুত্ব বোৰ অলপ সহজ আছিল যেন লাগে। মানুহে বেছি দেখুৱাবলৈ চেষ্টা নকৰিছিল, যি আছিল সেয় আছিল আৰু তেনেকুৱা।
উম' সেইটো হয় কিন্তু দে মানে। আগতে বন্ধুৰ লগত কথা পাতিবলৈ ফোনৰো প্ৰয়োজন নাছিল। নহয় নে? আৰু স্কুল, কলেজ বা গাঁৱৰ পৰা দেখা হলেই আধা ঘন্টা কথা মানে, পাতিলেই চলি গৈছিল।
বি, ঠিক কৈছা মানে এতিয়া যু অ,। যোগাযোগৰ মাধ্যম বহুত বাঢ়িছে, যোগাযোগৰ। কিন্তু কেতিয়াবা মনৰ দূৰত্ব যেন বাঢ়ি গৈছে।
উম, এইটো মোৰো অনুভৱ হয়। পৰা সামাজিক মাধ্য়মত হাজাৰ জন মানুহ থাকিব পাৰে। কিন্তু। মন বেয়া হলে ফোন কৰিব পৰা মানুহ কেইজন থাকে বাৰু কোৱাচোন তুমি?
তমোচা কথা হয়। মই ভাবো বন্ধুত্বৰ পৰীক্ষা সুখৰ সময়ত নহয়, কঠিন সময়ত হয়। বুজিছা? এই এজনে থাকো।
উম, সেইটো কিন্তু ঠিক কথা কৈছা। তেতিয়া সকলো ভাল চলে, তেতিয়া বহুত মানুহ ওচৰত থাকে। কিন্তু সমস্যা আহিলে কোনো নাথাকে, তেতিয়াহে বুজা যায়, যে কোন। আচল বন্ধু, কোন প্ৰকৃত বন্ধু নহয়নে?
উম' সেইটোৱেই উম' অ। আৰু আগত,। আগতে আহ, মানে বন্ধুৰ লগত কথা পাতিবলৈ। ফোনৰো প্ৰয়োজন নাইছিল। তুমি যেনেকে ক'লা।
উম'।
তাকেই।
সেটো হয় বাকী কোৱাচোন তোমাৰ জীৱনত এনেকুৱা বন্ধু আছে নেকি? যাক যিকোনো সময়ত তুমি ফোন কৰিব পাৰা।
হে। অ ভাগ্য ভাল আছে দুজনমান বাৰু। যদিও প্ৰতিদিনে কথা নহয় কিন্তু প্ৰয়োজন হ'লে ওচৰত পাম বুলি জানো আৰু মই সিহঁতক।
আচ্ছা সেইটোৱে আচল বন্ধুত্ব যেন লাগে ন। প্ৰতিদিনে কথা পাতিবই লাগিব বুলিতো কথা নহয়। কিন্তু মানে বিশ্বাসতটো থাকিব লাগে সেইটোৱে মানে যাতে। অ তেওঁলোকক তুমি মানে বিচৰা। সময়ত যাতে মানে পোৱা সেইটোয়ে তুমি বিশ্বাস ৰাখিলেই বহুত ডাঙৰ কথা নহয়নে।
উম। আৰু অ মই এটা কথা লক্ষ্য। লক্ষ্য কৰিছোঁ আজিকালি কেতিয়াবা বন্ধুত্বটো তুলনা বেছি হয়।
উম হয় দেই কোনে কি পালে কোনে ক'ত। গ'ল কাৰ। কি সফলতা হ'ল এইবোৰে মানে মাজে মাজে সম্পৰ্কত প্ৰভাৱ পেলাই নহয় নে। নিজৰ মাজতে যদি মানে কম্পিটিশনতটো বাঢ়ি যায় কেনেকে হ'ব বাৰু তুমিএ। কোৱাচোন আৰু বাকী তুমি। কোৱাচোন মোক তুমিএ কোৱাচোন অ। অ সঁচা বন্ধু কেইজন ন সেইজন নহয় নেকি যিজনে। তোমাৰ সফলতাত মানে তোমাৰ সমানেই সুখী হ'ব।
একদম ঈৰ্ষা নকৰে হীৰ্ষা মানে। হিংসা নকৰাকৈ বন্ধুৰ উন্নতি। দেখি আনন্দ পোৱা মানুহ এতিয়াও আছে কিন্তু। হয়তো সংখ্যা কম।
অ অ তুমি শুনি আছ নে মোৰ কথাবোৰ।
অ শুনি আছো।
অ আৰু ক'ব গলে চোৱা আগতে বন্ধুত্বত অলপ। ত্যাগো আছিল ন এতিয়া সকলো বেছি মানে বেছি। মোৰ লাভ কি মানে লাভৰ বাবে সকলোৱে চাব বিচাৰে আৰু। এইটো ভাবি চোৱা যেন লাগে আৰু মানে লাভৰ বাবে থাকা যেন লাগে।
অ চোৱা এই এইটো অলপ কঠিন সত্য দেই। সকলো বন্ধুত্ব এনেকুৱা নহয় যদিও বহু সম্পৰ্কৰ। স্বাস্থ্যৰ ওপৰতো গঢ় লৈ উঠে। তুমি কি ভাবা বয়স বাঢ়িলে বন্ধু কমি যায় নেকি?
নাই নাই নাভাবোঁ। চোৱা সংখ্যা কমিব পাৰে কিন্তু মানে মান বাঢ়ে। সৰুতে হয়তো মানে আমি ধৰা চবকে আমাৰ বেষ্ট ফ্ৰেণ্ড। মানে বিশজন বন্ধুএ আছিল মানে ইটো মোৰ বেষ্ট ফ্ৰেণ্ড সিটো মোৰ বেষ্ট। কিন্তু মানে ডাঙৰ যেতিয়া হৈ আহো তেতিয়াহে মানে বুজিব পাৰো পিছত। দুজন সঁচা বন্ধু থাকিলেও মানে যথেষ্ট আৰু। তেতিয়াহে বুজো যে মানে বন্ধু ইমান নহ'লেও হ'ল। যোনকেইটা থাকে সেইকেইটাই মানে যথেষ্ট হয়নে নাই।
উম। এই কথাটোৱে মোৰো বহুত ভাল লাগে সকলোকে। সকলোক মানে চিনি পোৱাতকৈ কিছুমানক গভীৰ। ভাবে চিনি পোৱাাটো বেছি মূল্যবান বুলি মই ভাবো।
হয় কাৰণ। ধৰা জীৱনত সকলো মানুহ মানে বন্ধু হব নোৱাৰে ন। কিন্তু যিসকল হয় তেওঁলোকতটো বহুত বিশেষ হৈ থাকিব আৰু তাকে আৰু
উম উম অ', আৰু এটা কথা মানে আগতে আমি বন্ধু -বান্ধৱীৰ লগত বহি মানে ঘন্টাৰ পিছত ঘন্টা কথা পাতিছিলো এতিয়া দেখা হ'লেও বেছিভাগে ফোন টেবলেট টবিলাক টেবুলত থাকে। ফোনটো টেবুলতে থাকে কাৰণ চোৱা আজ কালিৰ প্ৰজন্মই এতিয়া বন্ধু বান্ধৱী কি হৈছে মই কওঁ অ এইটো মানে ক'ব লগা তাৰছত অত প্ৰেম প্ৰেমবিলাক প্ৰেম কৰে কিবা কৰে গেম খেলে অ', তেনেকুৱা আৰু।
উম, হয় বাৰু ঠিকেই বাৰু একদম। আৰু ক'ব গ'লে ধৰা আ ক'ব গ'লে ধৰা বন্ধু মানে বন্ধুত্ব মানে কেৱল একেলগে হাঁহি নহয় কেতিয়াবা একেলগে নীৰৱ হৈ মানে বহিও মানে একেলগে নীৰৱ হৈ বহিও আৰাম পোৱা নহয় নে?
উম, সেইটোৱে।
আৰু আৰু ক'ব গ'লে কেতিয়াবা চাৰিজন মানুহ একেলগে বহি থাকে। কিন্তু সকলোৱে নিজৰ নিজৰ ণতে ব্যস্ত হৈ থাকে আজিকালি যুগত। বাকী কোৱাচোন আন অ', মানে মানে তেতিয়া ভাবো। আমি ওচৰত আছোনে আচলতে দূৰতে আছো। তেতিয়া ভাবো আৰু।
উম, কিন্তু মই এতিয়াও বিশ্বাস কৰো যে সঁচা বন্ধুত্ব শেষ হোৱা নাই কিন্তু।
ময়োও ভাবো হয়তো ৰূপ সলনি হৈছে। কিন্তু ক'ব গ'লে সচ মানুহ এতিয়াও আছে দেই।
উম, হয় মানে চোৱা যিজনে তোমাৰ দুখৰ খবৰ লয় ভুল কৰিলেও শুদ্ধৰাই দিয়ে। সফল হ'লেও আন্তৰিকভাৱে অভিনন্দন জনায়। সেইজনেই বন্ধু আৰু কিছুমান কামত এতিয়া তুমি কিবা পিছ পৰি আছা। সেইটোতো তোমাক আগবঢ়াই দিয়ে। বা তোমাক আঙুলিয়াই দিয়ে বোলে এইটো এইটো এইটো এনেকে কৰিব লাগিব।
অ'। আৰু যাৰ ওচৰত অভিনয় কৰিব নালাগে সেইজনে বন্ধু আচল বন্ধু।
অ', সেইটোও একদম ঠিক কৈছা আৰু বন্ধুত্ব মানে কেৱল একেলগে হাঁহি নহয় কেতিয়াবা একেলগে মানে ধৰা অকল মানে যে ফূৰ্তি সময়তে থাকিব লাগিব সেইটো কথা নহয়। দুখৰ সময়টো থাক থাকিব লাগে আৰু বন্ধুৰ লগত এটা নীৰৱ নীৰৱ সময় মানে শান্ত সময়ো যদি তুমি একেলগে মানে পাৰ কৰা সেইটোও মানে বহুত আৰাম পোৱা যায়।
উম, বাহ এইটো কথাটো বৰ ভাল ক'লা তুমি। আচলতে বন্ধুত্বৰ মূল্য বুজা যায় সময় যোৱাৰ লগে লগে। হয়নে?
উম, হয় বাৰু উম ঠিকেই বয়স বাঢ়ে তাৰপা মানুহ সলনি হয় তাৰ পিছত লাহে লাহে পৰিস্থিতিও সলনি হয়। কিন্তু সঁচা বন্ধুত্ব থাকিলেতো দূৰত্বও একো কৰিব নোৱাৰে হয় নাই ধৰা। উম, ইটোৱে ইটোৰ মাজত ইটোৱে ইটোৰ মাজত মানে বিশ্বাস ৰাখিলেই হ'ল তেতিয়াহে।
উম, হম, সেইটোয়ে আৰু আজি মানে আমি যিখিনি আলোচনা কৰিলো কথা পাতিম মোৰ এটা মনত থাকিব বন্ধুৰ সংখ্যা মানুহ বিশ্বাস হে আচল কথা।
উম, একদম আৰু সঁচা বন্ধু বিচাৰিলে প্ৰথমে নিজেও সঁচা বন্ধু হব, লাগিব তুমি যদি নিজে আনৰ পৰা তুমি কি আৰু মানে আশা কৰিব পাৰা যে সিও বা তাইও ভাল পাব বুলি হয় নে?
আৰু চোৱা এতিয়া কিন্ত কিছুমানে এনেকুৱা বন্ধুত্ব পোৱা যায়। তোমাক মই ভাল হলে সি দে বা তাই দেখিব নোৱাৰিব চাব নোৱাৰিব। কিবা এটা বেয়া কামত তোমাক ব্যৱহাৰ কৰিব
উম আজিৰ যুগত তেনেকুৱা থাকে, প্ৰতিযোগিতা বাঢ়াৰ কাৰণে এনেকুৱা হৈছেও। স্বাৰ্থপৰৰ বাবেও থাকে, কিছুমান বন্ধু।
উম এইেইটো
তাকে উ, তাকে বাৰু উম', আজি ভাল লাগিল তোমাৰ লগত কথা পাতি দিয়া।
উ ঠিক আছে দিয়া অ', ঠিক আছে।
শ্বছ অ',